শুনিছ নাই? অ', কি কৰি আছ?
মই তোমাৰ এই ঘৰতে আছো।
অ', কিবা কৰি আছা নেকি? এনেই এই গৰম আৰু।
অ মই গৰমতেই আৰু ঘৰত তোমাৰ পকাতে পৰি আছো।
অ, এ ভিতৰতকে বাহিৰতে ঠান্ডা গছৰ তলত।
অ নাই মই বাৰু এই ব্যৱস্থা কৰি লৈছো ঠাণ্ডা কৰা।
অ অ। এই পকাতে শুই থাকিব লাগে ধুনীয়াকৈ, পকাত পূৰা ধুনীয়াকৈ কাপোৰ এখন তিয়াই ল'ব লাগে ফ্ৰিজৰ পানীয়েদি।
অ।
তিয়াই লৈ পেলাই পকাত পাৰি ল'ব লাগে এই গাৰ পৰা কিবা খালী গা হৈ ল'ব লাগে ধুনীয়াকে খুব ফেনখন চলাই লৈ শুই থাকিব লাগে পুৰা।
অ সেইটোৱে কৰিব লাগে এতিয়া।
অঁ মজা লাগে তেতিয়া।
অঁ নহলে এ তোমাৰ গৰমত থাকিব নোৱাৰি নহয়।
উম নহ'লে কাপোৰখন তিয়াই ল'ব লাগে গাটো শুকাই গ'লে গাটো মুচি লৈ পেলাই আৰু ফেনখন লগাই দিব লাগে পুৰা ঠাণ্ডা লাগি যাব পুৰা। উম, বাকী ভাত চাত খোৱা হ'ল?
ভাত মই ৰাতিপুৱা খালো আৰু।
কি হে দি আজি?
এতিয়া তোৰ এ কিবা কলডিল বনাইছিলে আৰু কিবা কিবি বনাইছিলে।
অঁহ।
সেয়াই দি আৰু মানে কলডিলে দালিয়ে।
অঁহ।
এইকিটাই খোৱা হ'ল বৰ্তমান।
অ অ ঠিকে আছে।
উম বাকী ভালেই নহয় খবৰ খাতি?
আ খবৰ খাতি ভাল ভাল। এতিয়া কি দোকান খুলিছে নেকি তহঁতৰ?
উম খুলিছে খুলিছে। চেন্টাৰতো মানুহ নাই উম। এইদাল ৰ'দত কি মানুহ ওলাব আও।
তাকেইতো যিহে ৰ'দ হৈছে ইয়াত।
উম।
তোৰ গৰমৰ চলতে মানুহবিলাক নোযোৱা হল চেন্টাৰলে।
সঁচাকে।
উম
তাৰপিছত তোৰ কি বুলি কয় কিবা খালি নে কি?
কিবা আজি হেৰি খালো পানী দিয়া ভাত।
অ এই পানি দিয়া ভাতটোৱে ভাল অ গৰমত।
উম পানী দিয়া ভাত পুৰা নেমু চেপি ললো নিমখ
অ অ তাৰ লগত স সা সা সাৰলি অকণ হ'ব লাগে, বাহ গাজৰ চাটনি অকণ হ'ব লাগে।
অহ
এ কোনে পায় আৰু।
উম, এ হেৰি কৰিলো এ, পিটিকা বনাই ললো।
অ', এই পিটিকাটোৱেই আচলটো।
অ', সেয়া খা তেনেকেই খালো আৰু।
উম, উম।
গোটে হেৰি লাগিছিল অ'।
কি লাগিছিল?
এ ডাঙৰ ব্ৰইলাৰ ক'ত পাম অ'?
ডাঙৰ ব্ৰইলাৰ, কিবা খানা চানাও খাইছ নি?
এ লগৰ এটাক লাগে ঘৰত।
অ', এফালে আছে বাৰু খবৰ এটা কৰি চাব পৰা যায়।
ক'ত? মানে কোনফালে বাৰু?
তোমাৰ
এই ডাঙ, ডাঙৰ কুৱাঁটোৰ ফালে নেকি?
অ', ডাঙৰ কুৱাঁটোৰ ফালে।
দ' কুৱাঁ‌?
দ' কুৱাঁ‌ অ'।
অ', এইফালে এই দোকান যে আছে মানুহটো নহয় জানো?
গম পাইছো, গম পাইছো।
মাংস যে কাটে যে?
অ', সেইটোৱে।
তাৰ তাত দামটো বেছি আকৌ।
দামটো বেছি নেকি?
অ'।
হলেও শুধি চাব পাৰা।
এনে ফাৰ্ম?
অ', এই ফাৰ্ম তাৰ ফাৰ্মো আছে ন'।
অ', এয়া ডাঙৰ লাগিছিলে মানে। তিনি চাৰি কেজি ওজনৰ।
সেইটোও হয়।
উম,। লগৰ এতাৰ মানে ভনীয়েকৰ বাৰ্থডে আছিলে, জন্মদিন।
কেতিয়ালে?
আজি।
অ', খবৰ এটা কৰি চাওঁ নেকি?
কৰা আহা আহা।
কি কৈছা?
লাহে লাহে কৰিলে হ'ল।
অ', লাহে লাহে মানে বেছি লাহে লাহে কৰিলেও তোমাৰ হেৰি হৈ যায় নহয় তোমাৰ বুলি কয় বেলেগ মানুহে লৈ ল'ব পাৰে, এইবিলাক আৰু।
অ', অ', অ', অ', হ'ব কৰি চাবা বাৰু বাৰু ক'ৰবা তাৰপৰা।
অ'।
উম, ভালে আছা? এনেই এইবিলা আজিকালি পাহাৰ চাহাৰ জেগা চাইডে যাবলে হোৱা নাই নে?
লগ নাইকিয়া হৈছে বিশেষকে তোমাৰ পাহাৰ যাবলৈও?
এই আমাৰ ছাইড এ যে পাহাৰখন যে আছে যে
গ'ম পাইছো, গ'ম পাইছো।
এই তালে বহুত দিন যোৱা নাই একবছৰমানেই হ'বলৈ হ'ল?
অ' মই এই তাকেই তোম
চযোৱাই নাই, যাবও লাগে ভালো লাগে মানে জেগাটো পুৰা গা চা টো ধুবলে।
অ'।
এ এতিয়া আজিকালি লগো নোহোৱা হ'ল নহয় তেনেকে?
তাকেটো।
উম, ত ঠাণ্ডা পানী চানী কিনি লৈ পেলাই খাব লাগে।
অ' তাকেতো মই সেইটোয়ে কম বুলি ভাবি আছো, তোমোকৰ তোমালোকৰ আজিকালি আ তোমালোক সময় নাই নহয়।
সময় নাই মানে এতিয়া কি কৰিবা আৰু, ঘৰতে এনেই কাম চাম কৰি মেলি আছো আৰু। কাম নকৰিলে কেনেকে হ'ব এতিয়া আৰু? এই ঘৰৰ কামো কৰো এনেকে ভাত চাত বনাওঁ আৰু, ঘ নি ইটু খিটো কৰো আৰু।
অ'।
উম, ইনুনো বেলেগ কাম কিনো আছে আৰু। দোকানলৈ যাওঁ আৰু ৰাতিপুৱা সময় অকমান।
অ'। কৰিব লাগে, কৰিব লাগে, ঘৰৰ কাম কৰিব লাগে।
উম। তাকে, বাকী কোৱা?
এতিয়া তোমাৰ, ঠিকে থাকে আছে টো চব?
উম, চব ঠিকে থাকে আছে পুৰা মজা।
উম।
বেপাৰ এইফালে হেৰি চেৰী ওলাইছে নাই?
কি কথা? মাছ-চাছ এতিয়া নাই ঐ, পানী শুকাই গ'লটো, গৰম যিটো পৰিছে নহয়। পানী চব সুকাই গ'ল, অ' মাছ মৰিবটো এতিয়া।
উম, যেনেকুৱা গৰম এইকেইদিনত বহুত গৰম দিছে দেই, এনে কুৱা গৰম মানে মানু
পৰহি পৰহি কিন্তু বহুত
বহুত দিছে বহুত দিছে বহুত দিছে মানুহ মানুহ মৰি যাব এনেকুৱাত।
তাকেটো।
উম। তাকে, এতিয়া আৰু এইবিলাক বুঢ়া-বুঢ়ী মানুহবিলাক
অ' তাকে আমাৰ গাঁৱৰ বুঢ়া এজন গৰমতে ঢুকালে নেকি?
অ' মৰিলে নেকি?
হয় দে।
অ'।
কিয় বেয়া পাম, ভোজ হবটো আৰু, গাওঁত বহু দিনৰ মুৰত ভোজ এখন হৈছে, ভাল হৈছে বাৰু মনত ভাল পাইছোঁ বাৰু মই।
উম, ভাল লাগিছে বাৰু।
উম আমাৰ হ'ব খাব, মাজে মাজে তোমাৰ ভোজ এটা এটা হৈ থাকিব লাগে।
হৈ থাকিব লাগে আৰু, আমাৰ গাঁৱত এটা আছে মানে হেৰি এজন মহাবি ছত মানে ইজন আৰু এজন লাগিয়ে থাকে মৰিবলে। বৰত খতম নহয় আৰু এজন, আৰু এজন মৰিয়ে যায়, বৰত খতম নোহোৱাকে।
অ' কাৰবাৰ হৈ আছে নেকি এতিয়া।
আগৰ পাই হৈয়ে আছে তেনেকুৱা। হ'ল মানে কেইদিনমান মানে কেইবছৰ মান হৈছে। যেতিয়া মই মানে তেনেকে দু দুটামান মৰিয়ে যায। যেতিয়া নমৰে বাৰু বহুত দিনলে একো নহয় বাৰু, উম। একেখন ঘৰ বুলি নহয় মানে, পৰিয়ালটো একে আৰু।
অ' পৰিয়ালটো একে, অ', অ' সেইটো হয়।
উম। এ আমি তেনেকে মানে, হ'ল আমি বহুত দিয়া হ'লো তেনেকুৱা বৰত।
অহ'।
এ একমাহমান মানিব লাগে নহয়, দুটা মাৰি মৰিলে।
তাকেই টো।
তাকে অহ'। কৰাই দে, কি কৰি আছা বাহ এতিয়া।
মই নে।
উম।
উম পানী-চানী খাই থাকিব লাগে দেই গৰমত।
পানী-চানি খাই থাকিব লাগে।
উম- ম মানুহো পগলা হ'ব ঘৰত গৰমত মত। বাকী আজি এনে এই সন্ধিয়া সময়ত ওলাই আহিবা নে কি।
সন্ধিয়া সময়ত ভাবিছো, পাক এটা যাম বুলি।
উম।
তুমি আহিবা নে কি।
যাম তাকে অকণমান ওলাই মেলি, বহুত দিন ওলাই যোৱা নাই অ'
অ' ময় তোমাৰ ওলাই যোৱা নাই ওলাই যাম বুলি ভাবি আছো আৰো
উম। বহুত দিন মানে নহয় বহুত দিন নহ কালিহে ওলাই যোৱা নাই এনেই এইকেইদিন গৈয়ে আছো।
অ গৈ আছা নি?
উম' এই লগতো আছো যে সেইকাৰণে সি আহে আৰু-
অ' লগৰ কি তোমাল ঘৰৰত আছে নেকি এয়গিদিন
আছে, আছে অ'। তাৰ ঘৰত মানে নেটৱৰ্কটো নাপায়, ভালকে।
অ'।
সেইকাৰণে মানে ইয়াতে তেনেকৈ কৰি মেলি আছে আৰু হি কৰি আছে কিবা কথা চথা পাতি আছে লগৰ এটাৰ লগত।
অ'।
এ মই ইমান এটা পাতি নাথাকোঁ মই এনেই মবাইল চোবাইল চাই থাকোঁ আৰু ৰিল চিল বিলাক ভিঅ' চিডিঅ'- সেই তেনেকৈ আৰু উম-
গম পাইছো বাৰু। সময়তটো পাৰ কৰি আছা আৰু।
উ তেনেকে আৰু কি কৰিবা দিনতো এনেকে আৰু- আমনিও লাগি যায় কে মোবাইল চাই চাই আৰু
অ গৰমো যোনডাল ওলাই যাবও নোৱাৰি। ভিতৰৰ পৰা বাহিৰলৈ
গম পাইছোঁ গম পাইছোঁ।
উম ৰ'দডাল দেখিলেই ভয় লাগে
তাকেই তো
এই গৰমত কি হৈছে নাজানো দেই মানুহ বিলাকৰ গৰমতে বে কি বেমাৰ হ'ব লৈছে গম পাইছাঁ নাই।
অ বেমাৰ বেছিকে উ তাকে এতিয়া এই ঠাণ্ডা এতিয়া কেতিয়াপা আছে বাৰু এনেই চাই আছানে বাৰু
ঠাণ্ডা তোমাৰ এই মাহটো আছে গৰমে আছে।
অ গোটেইটো গৰমে আছে নেকি? মানে মইয়ো যাব লাগিছিলে এফালে আমি গৈ থকা জেগা তোলে। এই কিদিনতে তাৰপা এতিয়া এই এনেকুৱা ৰ'দত এতিয়া ঘূৰি ফুৰিবলে মানে বেয়া লাগিছে মানে।
তাকেইতো।
অ আমি যে যাওঁ যে তুমিও যাওঁ মইও যাওঁ আৰু এজন যায় যে তিনটা।
অঁ
মাজে মাজেতে গৈ থাকো যে
তাকেই তো
সেইটো জেগালৈ যাব লাগিছিলে, এইকেইদিনতে আঠ চৈধ্য তাৰিখ মানৰ ভিতৰতে
তাকেই তো চৈধ্য তাৰিখে আমাৰ যাব পাৰি।
এই গৰম এতিয়া ৰ'দ জোনডাল দি আছে গৰমটো বাৰু হ'ব বাৰু ৰ'দ জোনডালত- কাৰণেহে
অ সেই ৰদ কাৰণেহে টো
উম- এয়া তেতিয়াহ'লে এনেই ঠাণ্ডা বতৰ চতৰ নহ'ব নোৱাৰি এইৰিয়াটো যি কিদিনত।
সেইদিনত ঠাণ্ডা ইমান নাই বাৰু দেই।
উম। ঠাণ্ডা অকমান হোৱালে ভাল আছিলে। মানুহখিনিও অলপ শান্তি পালে।
তাকেইটো।
আজিকালি কি হ'ল কথা চথা নোলোৱা হ'ল যে।
তাকেইটো কথাটো মানে কেলে নোলাই মই গমেই পোৱা নাই দেই।
আগতে ইমান কথা ওলাই।
এইটো খানা এটা খোৱাই দিব লাগিছিলে। খানা এটা খাই দিব লাগি ন তেতিয়াহে কথা চথা অলপ ওলাব।
হাঁহ এটা খাব লাগছিলে হাঁহ এটা মই মানে পইচা দি থোৱা হৈছে। এয়া বতৰ যোনটো হৈ আছে, তাৰমানানে খাবলে টাইমটো মিলাই লম।
উম। এতিয়া কি হেৰি কৰিবিবা নেকি।
হা।
খানাটো খাবা নেকি খাম।
খানা টো খাব লাগিছিলে।
খানা কি অথনি হোৱা কামতো দিছা নেকি?
হা।
খনিকৰ কামতো দিছা নেকি
কা ভাগ
তোমাৰ খনকৰ কাম এটা দিম কৈছিলে যে।
নাই না তুমিহে দিম বুলি কৈছিলা মই মোক বাৰু হৈয়ে থাকে বাৰু মই সনি কাম দি মানে আমনি লাগি গ'লগৈ আৰু। ভাগৰি গ'লগে।
উমঁ।
বাদ দিলো আও সেইকাৰণে সনি কাম চনিহ কাম তোমাৰতো দিলা নেকি।